অ ভন্তি।
অ বাইদেউ অ আপোনাৰ ফোন কৰিম বুলি ভাবিছিলোয়ে অলপ আগতে।
অ ঠিকে কৰিলা দিয়া তুমি কৰিলে ভালে হল দিয়া।
অ- অ - অ ভাবিছিলো ফোন কৰো ফোন কৰো এতিয়া অলপমান ফ্ৰী হলো নহয় অ আহ তাতে ওলাব নোৱাৰে বোলো।
অ হলে এই শালৰ মানে অলপ শালৰ কাম। কৰি আছিলোঁ। অলপমান জিৰালো চাহপানী খালোঁ শালত কাম কৰি আছিলোঁ আমাৰ সেই পাতৰ শাল নহয়।
বৈয়া। চিল। অ আমাৰ কাষৰো আকৌ মানুহৰে কিবা এই ঘৰতে তাতে মানে অলপ বয়স। দিয়কচোন মানে কিবা কাষৰে কিবা হেৰি কৰি থাকে অ। হয়। এ বাতি কাই থাকে।
অ আমাৰ পাটৰ শাল। গামোচাৰ শাল এনে শাল যে। এতিয়া এনেকে আমি। শালেৰে আমাৰ ইফালে আমাৰ ইফালে জানেনে শুৱাল হাজো এইত বংশ শুৱাল কুছি।
অ -অ -অ মই গৈ পাছো ততে মেডিকলত গৈছো নহয় আমি।
অ আমাৰ - আমাৰ। বংশৰ শুৱালকুছি আমাৰ শালৰে বিখ্যাত।
অ -অ তাতে যাও নহয়। যাওঁতে আৰু মানুহে কয় নহয়। কিবা পাটৰ কাপোৰ মুগা কাপোৰ লাগিল মানে শুৱালকুছিটে যাব। কয় আৰু।
অ আমাৰ শুৱালকুছিটে যিমান কানি কাপোৰ লগা বিয়া হলে তাকে এনেই বিহুত প্ৰেজেন্ত দিব লগা হলে। যিমান কাপোৰ লাগে আমাৰ চব শুৱালকুছিৰ পৰাই যায় মানে বহুত দূৰত। শুৱালকুছিত আৰু বহু দূৰৰ মানুহো শুৱালকুছি। যায় আমাৰ কাপোৰ নিব আহে আমাৰ ঘৰতো শাল আছে আমাৰ ঘৰত চাৰিখন- চাৰিখন হাল আছে।
মেইন ৰ'ডত নে না তোমাৰ গাঁৱলীয়া তাইপত।
গাঁৱলৈ মানে আমাৰ এই অলপমান ভিতৰত সোমাই আহিব লাগে আৰু একদম সেই বজাৰ চকত নহয় আৰু বজাৰ চক তা পা অলপমান সোমাই আহিব লাগে।
অ আপোনালোকৰ হাল আছে মানে ঘৰতে।
অ অ অ আমাৰ শাল আছে আমাৰ গামোচা শক্তি আছে পাটৰ বাট ফুটি আছে এনেকে আমি ঘৰতে বনাওঁ।
ভাল আছে আপোনালোকৰ
আমাৰ চাৰিখন আছে আমাৰ পা পাতৰ আছে দুখন এ মেখেলা চাদৰ আৰু গামোচা আছে দোকান। সেনেকে আমি আৰু শৰতো বঙ আৰু বোৱনীও আছে বেলেগৰ।
ৰিহা যোৰা লাগিছিল।
ৰিহা জোৰা লাগিছিল। অ আমাৰ ইয়াত মানে এ বেছি ডিপ্লিকেটটো ইয়াতে গাল গৈছিলিত আমাৰ ডিপ্লিকেট বেছিকে নাপায় ৰিহা। যোৰাটো। পাই হ'লে আমাৰ মানে অৰিজিনেল বাাটি দোকানত পোৱা যাব আমাৰ।
অ অ মানে আমাৰ অ মানে আমাৰ মামা একচুৱালি তাইৰো মানে বিয়া মানে চলি বিয়াৰ কথা চলি আছে। মই তাতে বোলো আপোনাৰ এই ৰিয়াৰ যোৰা এটা পিন্ধি যাওঁ।
পাৰিব পাৰিব। অ আমাৰ ইয়াতে পাৰ অ মই যোগাযোগ কৰি দিম নহয় আছে ইয়াত। এতিয়া আমাৰ ইয়াতে আছে।
অ মোক মানে অকমান দামতটো মানে অকমান। কমকে লাগিছিলে আৰু মই আপোনাৰ নম্বৰটো মানে আমাৰ ঘৰ ঘৰ মানে য বাইদেউ আছে মই মানে তেওঁৰ পৰা ললো নম্বৰটো। অ তেওঁ মানে কৈ থাকে আপোনালোকৰ তাৰে ক কবিলাক বোলে ইমান ভাল আৰু এই এই সূতা চূতা কতো মানে।
নাই আমাৰ দাঁ চা দৰে একো বাই আমাৰ চিঙা ভাঙা আমাৰ এইবিলাক একো নাই। আমাৰ একদম, আমাৰ সেই আছে অ বহুত ধুনীয়া ফিনিচিং আছে আমাৰ কাপোৰৰ, আমি ঘৰতে বনাওঁনে বিলা আমি নিজ জয় পুং আৰু বেলেগৰো পোৱে এনেকৈ আমি আৰু খালক কাৰণে আৰু চলি আছো আৰু এনেকে কে, খালৰ কাৰণে আমাৰ এইবিলাক গোটৰ বিলাক, গোট আছে, আমি গোটত খাল বই বই, গোটত পইচা দিও গোটত লোণ লও, এনেকে আমি এনেকেও চলি আছো।
অ ভালেই দিয়ক আৰু চাকৰি নকৰিলে আৰু
অ, এই অ এইবিলাক ই কৰো আমি এতিয়া মানে
অ অ, মই মানে হে কৰো ৰ'ব মানে সেই আমাৰ মানে ঘৰত মানে কাপোৰ লৈ কিনে মানে মই বিক্ৰী কৰিব যায় আৰু গুৱাহাটীত
অ।
অ অ অ মানে গুৱাহাটী টি, মানে ডাঙৰ ডাঙৰ দোকান বিলাকৰ মানে দি আহে আৰু।
অহ।
আমি মানে এনেকে চাই নাথাকো আৰু কোনে মানে কি কাপোৰ বোঁৱে, এ যোৰাই হওক, ৰিহাই হওক বা গামোচাই হওক, অ তেনেকে আৰু মানে আপোনাৰ ভাল দিয়ক আমি বেছিকে কিনো আপোনাৰো অলপমান ভাল হ'ব আৰু ক'ত
অ, আমাৰ আছে মানে হলে আৰু এনেকে কাষ্টমাৰ পালে সিৰাই নাকাটোও মানে দিও মানে আৰু গামোচা ইনকে যুৰা আমি দিওঁ আৰু ইয়াতে আম আমৰ খালৰে বাৰ সদায় কাপোৰ ওলাই স কুকুৰ সদায় কাপোৰ সদায় ওলাই আৰু আজি একযোৰদি চাৰিযোৰ অৰ্ডাৰ ৰাখিছোঁ আৰু কালি চাৰিযোৰ অৰ্ডাৰ ৰাখিছোঁ সেনেকৈ অৰ্ডাৰ ৰাখি মানে আৰু দিওঁ আৰু
অ এনে আপুনি ৰব চোন অ আপোনাৰ চাৰিশ ফালৰ ফটো মাৰি দিবচোন এই ফুল খিনিয়ে হওক বা বোটাই হওক
অ দিব পাৰি। দিব পাৰি আমাৰ ডিজাইন চিজাইন ধুনীয়া ডিজাইন।
মাৰি দিব মই মানে চাই লম আৰু। যোন তেনেকুৱা কাপোৰ গুৱাহাটী যোন পচন্দ কৰে নহয় দোকান বিলাক। কত? মানে আ মানে আপোনাৰ পা দিম আৰু অদাৰ টো আৰু।
অ হ'ব হ'ব।
অ এতিয়া আপোনাৰো অ আৰু আপুনি টেনচন নল'ব মানে আপোনাক মই বস্তুটো লগে লগে দিম আৰু আনিব গলে।
ব লগা লগত দিলে ভাল মানে। কিয় ভাল আমাৰ সূতা নটা আনিব লাগে সূতা আনিব লাগে দোকানৰ পাৰা। বোৱনিক মজদুৰি দিব লাগে আৰু আমি ঘৰত চলিবও লাগে। আৰু পইচা তো লগে লগে পালে ভাল লাগে দিয়াক। চল
অ এনে আপোনালোকৰ ঘৰত এনেই কিমান জন এনেই পৰিয়ালটো আছে? মানুহ আছে পৰিয়ালত?
আমাৰ পৰিয়াল এতিয়া পাঁচ জন।
অ পাঁচজন? অ মানে আমাৰ দাদা জ জন মানে সেই এল আই চি ৰো মানে সেই কাম কৰি আছে আৰু।
অ
যোন লাগে আপোনালোকৰ হেৰি কৰিব প আৰু একেলগে আমি লেন দেনটো কৰিমেই নহ কাপোৰৰ কাৰণে।
অ অ অ খু অ খুলিব পাৰো এটা খুলিব লাগে। আমাৰ এনেই মানে পইচা জমা ন হয় মানে এ যি কৰিলে কেতিয়াবা মানে পইচাটো একেলগে বা মোৰ ছোৱালী আছে ছোৱালী বিয়াৰ সময়ত পাম বাগে এনেকুৱা খুলিম দিয় অ দা
অ যিয়েতো অ অ যেতিয়া আপুনিও কাপোৰ বিক্ৰী কৰি থাকে তাৰে কাপ পইচা অলপমান এলচিটো জমা কৰিব পাৰিব নহয়? আহ যে আহ
ভাল কথা ক'লে মই তাই ইলাচি ফুলিবৰ কাৰণে বহুত হে কৰি আছে
অ অ মই অ মই আৰু আমাৰ দাদা হলেও যাওঁ আপোন ক তাতে। এ কাপোৰ এনো চাই আহিলো এল আই চিটো খুলি আহিলো। লো হয়নে?
উম।
অ এ লাই চিটো মোৰো আছে আমাৰ দাদা নামতো আছে, আমাৰ ঘৰত পৰিয়াল অ সকলো নামতে তাতে খুলি লৈছো। আৰু এ লাই চি।
ভালে এইটো আৰু কেতিয়াবা পইচাটো একেলগে পালে এটা কিবা কাম কৰিব পাৰে আৰু।
অ অ অ। আপোনাৰকৰ আপোনাৰ এই ছোৱালীটোৰ বিয়া দিব পাৰিব। বা ক কাপোৰ আৰু আৰু পৰিব পাঁচখন ছয়খন মান খাল বঢাব পাৰিব। অ তে দছ খন বাৰ এখন শাল হলে আপোনালো ভাল দিয়কচোন।
অ। আৰু বুৱনীগিলাক পইচা দিব লাগে এনেকে
এনেই আৰু আপোনালোকৰ এনে বোৱা কাপোৰ বিক্ৰী নকৰে পাতৰে আৰু ইয়াৰ বাতি কৰে।
অ ৰিহা পাটৰ গামোচ চা এনেকে গামোচা গিলা চিজনত যায়।
অ অ অ মাক ফাগুনত যায়।
অ মাক ফাগুন চ'ত বহাগ এতিয়া মানে এতিয়া মানে অলপমান হেই হৈছে। যে। দামতো অলপমান কমিছে আজি। কালি অলম চিজেন্তটো গ'ল না।
আহ অ অ
বেছি ভাল লাত। আৰু মানে ভালে আৰু বহাগৰ
সেই অ আপুন আমাক দিলে নহয়। মই আপোনাক দিম দ অলপমান যিমানে মানে বেলেগে দিয়ে আপোনাক। অকমান অকণমান দিম দ ভৰাই দিম আপোনাক। আপুনি মানহ বেলেগক নিদিব। ব আজিটো আগতে মই ডিজাইনটো মই দেখাব লাগিব নহয়
দেখাম দেখাম মই হোৱাটছপত দি দিম নহয় ডিজাইন বিলাক দেখাই দিম কেনেকুৱা আপোনাক লাগে আৰু আপুনি সেই কৰিব। আহি পেলাই একবাৰ ঘৰতে চাই যাব।
অ অ অ আহ অ মই যাম যিয় আহ
বাৰ চাই গ'ল কেনেকুৱা। কেনেকুৱা ডিজাইন কেনেকুৱা কাপোৰ।
মই যাম যিয় এ অ এইটো সপ্তাহ ভিতৰতে মই মানে সেইপিন। যোৱা কথা আছে হুৱা গুছিত।
অ আহিব আৰু
অ আপুনি মোক এড্ৰেছটো মানে হোৱাটছপত দি দিব তেনেকে মই চাই অ তেনেকে চাই মই সোমাই আহিম দক আপোনালোকৰ তাতে অ। সুৰা আপুনি মোক এ আপোন নম্বটো মানে কাষৰে বাইদউ এজনী মানে মোক ল'লো তাৰ পৰা। অ তেওঁ মানে কাপোৰযোৰ পিন্ধি অ তেওঁ কাপোৰযোৰ। পিন্ধিলে ইমান ধুনীয়া লাগিছে নাই বাইদেউজনী।
অ আমাৰ ইয়াৰ পৰাই নিছিল বাইদেৱে সেইটো এইটো।
মই ক'লো ক'ৰ পৰা ললে সি কৈছে তেওঁ আৰু ক'লে এই পিনে এজনী মানে বাইদেউ মানে। তাতে নিজৰে তাঁতশাল ৰচী বে ব্যৱসায়ী কৰে অ মই কাপোৰতটো আৰু চাই ন মই চুই চালো। কাপোৰতো একদম বঢ়িয়া কাপোৰ আৰু
অ ভাল আমাৰ এয়া ইমান সেই নাই আৰু আমাৰো ৱালকুচি বংশৰ বিখ্যাত।
কেনে এনে অকল এ যোৰাতটো বিক্ৰী কৰে।
আপুনি যদি কয় বোলে, মোক চিলাই কৰিব লাগিব মই আৰু চিলাই কৰি দিম আপুনি সেইটো খৰচ বেলেগকে ভৰিব লাগিব চিলাই কৰাতটো। চিলাই কৰা পইচাটো আৰু ভাগে জুলুং গাত আপুনি জলোঁঘা পইচাটো একট্ৰহা কে দিব লাগিব চিলাই কৰি দিলি তেনেকৈ আৰু যদি বোলে নহয় দে মই চিলাই কৰিম তেতি হলে আপুনি ঘৰত নিচিলা কৰিলেও পাব।
অ এতিয়া পিছে এনেই কি কৰি আছে চাহ তাহ খালে নে নাই?
অ অ খালো খালো চাহ খাইতো অলপমান ৰেষ্ট ললো লৈ পেলাই আৰু
অ অ অ অ ভালেই কৰিলে ফোন কৰিলে মইো এই চাহ খাই উঠিলো অলপ আগতে অ চাহ খাই উঠি আৰু মইলো আপোনাকে ফোন কৰো কালি লৈ নম্বৰটো ফোন কৰিম কৰিম বুলি ভাবি আছিলো।
অ।
অ এনেই আৰু ভালে আছে আৰু।
আছো এই মাজে মাজে মাজ মাজে ফোন কৰিব চোন ভাল লাগে কথা কৈ এনেকে শালৰ আমাৰ কাৰবাৰ থকা মানুহ নাই কে শেষ কৰিলে আৰু আপুনি অকমান সুবিধা পালে মানে আমাক ক দুই চাৰিযোৰ কাপোৰ দিবা। পাৰি দুই চাৰিখন গামোচাও দিব পাৰিম তাতে। তাতে মানে আমি আৰু আমি মানে মাহে মাহে মানে গোটতত পইচা দিব লাগে আমি মহিলাক
অ অ অ মোৰো আছে
অ এম মাহে মাহে পইচা দিবা লাগে। এই আজিকালি হেই উম দিয়ে নহয় চৰকাৰৰ পৰা মহিলা বাইদেউ হতক ছয় লাখ টকাৰ। আমাৰ দছটা বাইদেউ আমি তৰ বাইদেউ কিটাই দহটাই ছয় লাখ টকা ভাগে লম আৰু সেনেকে আমি মাহে মাহে কিস্তি দি থাকো বেংকত আমাৰ পুৰা মাহৰ মত আমি যেনেকে মাহটো ভিতৰতে মানে আৰু একদম এ আ- আঠাইচ তাৰিখ সাতাইছ তাৰিখ লাছ আৰু কিমান মানত আৰু কিস্তিটো দিয় আৰ ইংকে কাপোৰ চাপোৰ বিক্ৰী কৰি ফেলে সেনেকুৱা
এনেই আৰু ভালে আৰু চলি আছে আৰু আপোনাৰ নে সেই দাদাজনে কি কৰে
আমাৰ দাদাজনে মানে এনেকুৱা হালৰে আমাৰ হালৰ কাৰ্বন নহয় হৈ গ'লে ৱাল উচিত মই কাপোৰ দিয়ে এনেকে দোকানত কাপোৰো নিয়ে আৰু ঘৰতো হালৰ কাম কৰে ভাগে এনেকে সেই আৰু আৰু আমি
অ কেতিয়াবা আহিবও মাৰ অ কেতিয়াবা আহিবও ফুৰিব আমাৰ ইয়াত তু ফুৰিব আহিব
যাম যাম
অ কিতেবা সেনেকে ভাত খোৱাকেও আহিব আমাৰ তাজ ভাতখোৱাকে আহিব বা এনে ফুৰিব আহিব লে আনে আলয় আছে নে আপোনাৰ ইপিনে ৰামদেৱ দেহি
অঁ আছে আমাৰ ম মোৰ মামাহঁতৰ ঘৰ ইফালে
অ পিনে ৰামদেব
অ অ অ মোৰ ৰামদেৱ মামাহঁতৰ পিনে মইতেও ইয়াতে মই বিয়াহে হ'লো। উ
অ অ আহিব আহিব আহিলে আমাৰ তাতো সোমাই যাব।
উম